হেল্ল' অ' শুনিব পাৰিছেনে আপুনি মোৰ কথাবোৰ?
অ' হয়, শুনি আছোঁ, শুনি আছোঁ, শুনা পাই আছোঁ হয়। অ'
হয় নমস্কাৰ আহ আপোনাৰ বা কি খবৰ কেনে আছে আপোনাৰ?
বৰ্তমান এইকেইদিন বহুত ঠিক থাক। ভালে চলি আছোঁ। আহ বৰ্তমান ভগৱানৰ কৃপাত বহুত ভালে আছোঁ। পিছে আপোনাৰ কেনে আছে?
অ' মোৰো মোৰ বাকি মোৰো বাকি ঠিকেই আছে। আজি মানে বতৰটো বহুত গৰম আপোনাৰ ফালে বতৰবোৰ কেনেকুৱা আজি?
অ' আজিতো আমাৰ সেইটো চাইডত বতৰটো ইমান বেয়া নহয় আহ যোৱ কালিৰ পৰা বহুত মানে ৰ'দ আছিল। তেতিয়া হ'লে যোৱা আহ মানে আহ আজিৰ বাহিৰা মা মানে যিখিনি দিন গুচি গ'ল বহুত মানে এইকেইদিন আহ ৰ'দ দি আছিল বহুত মানে বেছি গৰম আছিল আৰু। কিন্তু আজি একদম পুৱাৰ পৰাই অলপ অলপ বৰষুণ দি আছে বহুত। ঠাণ্ডা লাগিছে মানে অ শৰীৰটো ভাল লাগিছে আৰু গাত টো ভাল লাগিছে। মানে থাকিবলে ভাল লাগিছে আজি, হয়।
হয় হয় মই আপোনাক আ এটা ৱাক বিষয়ে লয় কথা পাতিবৰ কাৰণে আপোনাক মই ফোন কৰিছিলো। আ আপুনি অক কমান টাইম দি কিনে মোৰ লগত কথা পাতি পাৰিবিনে? হয় আপুনি কুৰিছে, হয় হয়। হয় আ জাম হয়। হয়, যা আমাৰ আজিৰ যা বানপানী, বানপানীৰ বিষেটো সকলোৱে জানে, হয়, হয়, বানপানী আমাৰ কি, কি কৰিব পাৰে? বানপানী আমাৰ আজিৰ, আজিৰ দিনত এটা বহুত অ', ভয়ানক হৈ গৈ আছে, আজি আমাৰ হয়না? হয়, হয়। আমাৰ বানপানী মানে এ, দিনে দি বছৰে, বছ আমাৰ হৈ থকা, সেই বিষয়ে আপুনি অ' কি ক'ব বিচাৰে? যে, আমাৰ বানপানীৰ বিষয়ে আৰু বানপানী হ'লে আমাৰ কি লাভ বা কি লোকচান হয়? সেই বিষয়ে আপুনি আ, মোৰ আগত অকণমান আ, ক'ব পাৰিবনে?
হয়, আ, আপুনি চাগে হয়, আপুনি অলপমান
হয়। হেল্ল'! হয়।
মই শুনা পোৱা নাই হয়, অ'। অ'।
অ', মই আপোনাক অ', সুধিছোঁ হয়, হয়। শুনিছেনে আপুনি? হেল্ল'! শুনিছেনে আপুনি?
শুনা পাই আছোঁ, এতিয়াৰ
হয়, হয়, অ', মই আপোনাক, আ, মই আপোনাক সুধিছোঁ যে, নাৰ আ-আজিৰ, আজিৰ দিনত বানপানী হয়, হয়, শুনিছেনে আপুনি? যে আমাৰ যি আজিৰ আজিৰ যে বানপানীৰ সমস্যা। হেল্ল' বানপানী সমস্যাৰ বিষয়ে হয় আপুনি ইয়ে বানপানীৰ সমস্যাৰ বা বাঢ়ি আৰু আমাৰ বানপানী হ'লে আমাৰ কি কি লছ বা কি কি লাভ হয় সেই বিষয়ে আপুনি অকণমান কব পাৰিব নেকি?
হয়।
হয় হয়। ঠিক আছে কওক আপুনি।
আহ এতিয়া আপুনি যি প্ৰশ্ন সুধিলে আহ নিশ্চয় বহুত ভাল এইটো আহ বহুত ভাল প্ৰশ্ন। আমাৰ মানে সেইটো অ বাৰিষা দিনত বহুত জেগাতে মানে বহুত বানপানী হয়।
হয় হয় হয় হয়।
না
হয় মই শুনা পৰাই আছোঁ।
হেল্ল' অ মানে হয়। যি মানে বানপানী এ এইটো বাৰিষা দিনত বহুত জেগাতে মানে বান পানী হয় যে গাঁও, গাঁও এৰিয়াই হওক বা টাউন এৰিয়াই হওক মানে বৰষুণটো বহুত বেছি আহে, সেইটো সময়ত বহুত বৰষুণ আহে। আৰু যিটো আমাৰ ওচ, ওচৰা-ওচৰিত থকা যিখিনি নদী এ নদী বিলাক ডাঙৰ হৈ যায় বৰষুণ দি কিনে বহ বহুত ডাঙৰ হৈ যায়, আমাৰ য তই ধৰি ল মানে এ গুৱাহাটী গুৱাহাটীত তাত গেলি মানে বহুত বানপানী দেখা পায়। বহুত মানে বানপানী দেখা যায় তাতে ওচৰতে ব্ৰহ্মপুত্ৰ।
হয়।
হয় তাতে, তাতে ওচৰতে মানে ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ যিটো সাগৰ এইটো আছে। মানে অ', বৰষুণ দিলে মানে অ ব ব্ৰহ্মপুত্ৰৰ যিখিনি মানে পানী বহুত ডাঙৰ হৈ যায় আৰু পানীতো হয় পানীত ডাঙৰ হৈ কিনে মানে পানীটোৰ পৰা মানে টাউনত, টাউনত মানে উঠি আহে। পানীটো তাৰপাছত যি, হয় হয় আৰু টাউনৰ যিখিনি মানে যিখিনি দোকান যিখিনি ডাঙৰ, ডাঙৰ বিল্ডিং যিখিনি মানে বহুত বস্তু মানে বহুত মানে সামগ্ৰী বহুত মানে বেয়া হৈ যায় বা নষ্ট হৈ যায় একদম বহু তৰে মানে সম্পত্তি গুচি যায় সেইদৰে হয় মানে বানপানী হ'লে মানে বহুত মানে নিজৰ লাগতিয়া বস্তু যিখিনি সম্পত্তি বহুত মানে লচ হৈ যায় মানে, হেৰাব লগীয়া হৈ যায়। বহুতখিনি বস্তু লাগতীয়া বস্তু মানে চবৰে ভিতৰত বহুত দুখলগীয়া মানে কথা হৈ যায় আৰু আ'হ কিন্তু আমাৰ কিন্তু আমাৰ গাঁও এৰিয়াত সেইদৰে মানে এ! বানপানী নহয় আৰু ইমানো নহয় অলপ চলপ হয় হ'লেও মানে আমাৰ গাঁৱ এৰিয়াত ইমান মানে পানীৰ তলত যাব লগীয়া নহয়। আমাৰ সেইটো গাঁও এৰিয়াত হ'লে মানে অলপ চলপ হয় আৰু
হয়, হয়, হয়।
বেছি নহয় বৰষুণ দিলে। অচৰা, আচৰি থকা সৰু, সুৰা যিটো নদী- নদী পানী অলপ ডাঙৰ হয় আমাৰ গাঁও এৰিয়াত পানী হ'লে অলপ। আ'হ মানে ইমান বেয়া নহয় মানে আহ কিছুমানে ভালে। আৰু কাৰণটো হ'ল কি মানে? আমাৰ বানপানী হ'লে মানে বহুত থেপা লাঙি বা জেকাই আ'হ সেইবিলাক লৈ কিনে মাছ মাৰিব যায় মানে মাছ বিচৰিব যায়। মাছ পায়, সৰু, ডাঙৰ জাতৰ বহু হয়। শুনি আছোঁ, শুনি আছোঁ বহুত
অ', হেল্ল' শুনিছেনে আপুনি? ময়ো মানে বানপানীৰ বিষয়ে মই ক'ব পাৰিম ন অকণমান?
অ', কৈ দিয়ক আপুনি?
হয়, হয়, হয়, হয়। আজি যাৰ আমাৰ অসমে ভাৰতবৰ্ষই আমাৰ য বছৰে, বছৰে। ছৰে হোৱা বা বানপানী সেই বানপানীটো কি হৈ গৈ আছে আমাৰ এটা সমস্যা গঢ়ৈ গৈ আছে।
সমস্যা হৈ আছে।
অ' অ' আমাৰ যাৰ আমাৰ অ' বহুকেইটা আমাৰ ৰাইজ বা মানুহকেইটাই কি হৈ আছে বানপানীৰ হোৱাৰ ফল ফলাফলত আমাৰ কি হৈ আছে বহুতকেইটা সতি বা ক্ষতিপূৰণ হৈ আছে আৰু সেই বিষয়ে মই অকণমান বা আমি বানপানীৰ পৰা কি লাভ হয় কি লোকচান হয়। মই সেই বিষয়ে অলপমান ক'ব গৈ আছোঁ। চাওঁ বাৰু, শুনিছেনে আপুনি? হয়, হয়, হয়। আমি হয়, হয় আমি পান বানপানী বুলি ক'লে আমাৰ বহুত কেইটা লছ হয়। আমি বহুত কেইটা লছটো আমি দেখা পা পাওঁ। অ' য'ত নেকি আমাৰ বান পানী হ'লে বা আমাৰ গাঁৱেত গাঁৱত বহুত কেইটা আমাৰ ফাৰ্মাছিয়ে কি কৰে খেতি বাতি কৰে ন ফল মূল ৰই আহ বহুত কেইটা আহ কি কয় এইটো আঞ্জা। বাকী কিবা কিটা হয় ৰুই আৰু শাক শাক পাচলি ৰুই সেই বোৰৰ বানপানী যাৰ ফলাফলত কি হয় আহ সকলো মানে বেয়া হৈ যায় এই হেই। কাৰণে মানে আহ এটা ফাৰ্মাৰ এটা হেই কি কয় এইটো। অ' যোন খেতিয়ক খেতিয়কৰ কি হয় দুখ লগা হয়। সেইটো আমি লছটো দেখা পাওঁ আৰু আৰু আমি আমি অ' আৰু আমি চাবা গ'লে কি হয় আমাৰ আৰু যোনটো পৰা আমি মাছ পালক সেইবোৰ মানে ডাঙৰ ডাঙৰ ফিচাৰি ডাঙৰ ডাঙৰ কি কয় ডাঙৰ ডাঙৰ পুখুৰীত মানে আমাৰ কি হয় মাছ পোহে সেই মাছ পোহা পোহাত যদি বানপানী হৈ যায়। আৰু এই পুখুৰীবোৰৰ পানীৰ তলা তল তলত থায়। তেনে হ'লে কি হ'ব মাছবোৰৰ উম, বাহিৰত লৈ ওলাই যাব। সেইবোৰ আমি লছ বোৰ আমি দেখা পাওঁ আৰু যোনবিলাক মাছ পালকৰ হয়, হয়। বহুত লছ বোৰ দেখা পাওঁ। আৰু আমি চাব আৰু আমি চাব গ'লে আমাৰ যাৰ খেতি কৰা যাৰ পথাৰবোৰ কি কয় বানপানীৰ ফলাফলত কি হৈ যায়। আমাৰ যোনটোৰ পৰা আমাৰ সাৰ থকা সাৰ থকাবোৰ কি হয় সকলো বানপানীৰ যা বানপানীয়ে আমাৰ সকলোবোৰ‌ সা সাৰবোৰক কি কৰে উঠাই লৈ যায় আৰু বেলেগ আৰু কি হয়, বেলেগত আমাৰ খাৰবোৰ পঠাই দিয়ে আৰু হয় ন, হয় আৰু আমি যা আমি বানপানীৰ হোৱাৰ যি আমি মূল্য বা আমাৰ ফলাসৰ তো আমি চাবলৈ গ'লে কি হয়, আমাৰ কি হয় এইটো যোনটো বা পথাৰত আমি খেতি কৰোঁ বা তেহে-আ তাতে আমাৰ কি হয় আ কিছুমান পথাৰত আমি সাৰ বা খেতি হোৱাতটো আমি দে দেখা নাপাওঁ ন, তেতিয়া তেতিয়া আমাৰ কি হয়, হয়, হয়, হয়। সে যদি খেতি নোহোৱা জেগাত আমি যদি বানপানী হয় কেনে সটো কি হয় বেলেগৰ সাৰ থকা মাটিবোৰ কি কৰে, উঠাই আনি কেনে আমাক টো খাৰ থকা বিলাক, খাৰ থকা কৰি দিয়ে আৰু সেইবোৰ আমি আ লাভবোৰ দেখা পাওঁ হয়। অ'।
আ যিটো আমাৰ সময় হৈ গ'ল আ এতিয়া মানে আপোনাৰ লগত যিখিনি কথা পাতি লোৱা হ'ল আলোচনা কৰিলো, মানে আপোনাৰ পৰা মই বানপানীৰ বিষয় ষয়ে নজনা কথাবিলাক জানিলো। আ যাতে মই পাছ আপোনাৰ লগত সেইদৰে মই কথা পাতি কিনে বহুত কেইটামান আ বিষয়ৰ ওপৰত আ জানিব পাৰিম বুলি আ শা ৰাখিছো। ধন্যবাদ থাকিল আপোনালৈ।
অ', মইয়ো আপোনাক আ আপুনি যে আ মোক অক অকমান সময় দি কেনে আপোনাৰ যাক কম সময়ৰ ভিতৰত মূল্যবান আ আপোনাৰ যোনটো আমি বানপানীৰ বিষয়ে, আপুনি বহুত ভাল ভাল কথা কৈ গ'লাক সেই কাৰণে মইয়ো আপোনাক আৰু আৰু এইবাৰ আ মোৰ মনৰ পৰা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পিছত আ' হেয়াৰ পিছত আমি আৰু ভাল-ভাল এটা কথা লয় আমি কথা পাতিব পাৰিমতো, মই আপোনাৰ পৰা খুবিচ্ছাৰে লাগিব। ঠিক আছে।
ঠিক আছে, ঠিক আছে।